হেল্ল', উম, শুনিছোঁ, শুনিছোঁ। মোৰ মাতটো শুনিছা নে?
উম, শুনিছোঁ, শুনিছোঁ। কি কৰি আছা?
এইয়া তোমাৰ ফেনৰ তলতে এনেই শুই আছোঁ। উম, খালোঁ, খালোঁ। তুমি খালানে?
অ', মই এই জাষ্ট খাই-মেলি আহিছোঁ আৰু আহি-মেলি অকমান বিচনাতে পৰিছোঁ আৰু। অ, বাকী খবৰ-খাতি কোৱাচোন।
খবৰ-খাতি ভালেই, ভালেই। তুমি ইমান দিন ফোনো কৰা নাই। আজি বহুত দিনৰ মূৰত ফোন কৰিলা।
অ', এই ফোন কৰিলোঁ মানে কি হৈছে গম পাইছা না, তোমাৰ মই সময়ো পোৱা নাছিলোঁ বাৰু দেই, ভালকে ফোন কৰিবলে। তাৰপাই এতিয়া সময় পাইছোঁ। বোলো বহুত দিন খা-খবৰ ও লোৱা নাই। খবৰ এটাও লওঁ, তাৰপিছত মানে কি হ'ল, মোৰ অকণমান মানে বিষয় এটাৰ ওপৰত অকমান ডিছকাছো কৰিবলগীয়া আছিল। গম পাইছা নাই।
অ, কি বিষয়?
এ, তোমাৰ আজিকালি যে মানুহ বিলাকে খাদ্য প্ৰতি যে ইমান গুৰুত্ব নিদিয়ে গম পাইছা নাই। মানে, খাদ্যৰ প্ৰতি গুৰুত্বটো দিয়ে, কিন্তু মানে খাদ্য বিলাক মানে চাবাচোন, খুব পেলাই দিয়ে মানুহ বিলাকে। বহুতে মানে খাদ্যবোৰ পেলাই দিয়ে, অ খাদ্য অপচয় কৰে আকৌ মানে কি হয় সংৰক্ষণ নকৰে গম পাইছা নাই। সেইটো বিষয়ে অকণমান আলোচনা কৰিম বুলি ভাবি আছিলোঁ।
অ', ঠিকে আছে, ঠিকে আছে।
অ', তুমি কাম এটা কৰাচোন মোক অকমান কৈ দিয়াচোন মানে খাদ্য আমি সংৰক্ষণ কিয় কৰিব লাগে? আৰু কেনেধৰণে সংৰক্ষণ কৰিলে আমাৰ খাদ্যৰ যিটো অপচয় সেই অপচয়টো ৰোধ পাব বাৰু?
উম, এতিয়া আচলতে খাদ্য সংৰক্ষণ মানে আচলতে হেৰিটো কি আচলতে? আমি খাদ্য সংৰক্ষণ মানে আচলতে কাক ক'ব পাৰোঁ‌? যিয়ে ধৰা আমি খাদ্য খিনি নষ্ট নোহোৱাকৈ মানে ধৰা দীঘলীয়া সময়ৰ বাবে সেই খাদ্যখিনি ৰক্ষা কৰি ৰাখিব পাৰোঁ‌, মানে সেই খাদ্যবোৰ বেয়া হৈ নোযোৱাকৈ আমি একদম দীঘলীয়া সময়লেকে ৰাখিব পাৰো সেইটোকে আচলতে মানে সাধাৰণভাৱে খাদ্য সংৰক্ষণ বুলি কোৱা হয়। মানে খাদ্য সংৰক্ষনৰ মূল উদ্দেশ্যটো কি? মানে ধৰা আমাৰ পৰিৱেশত বিভিন্ন ধৰণৰ বেক্টেৰিয়া ভেঁকুৰ বা পোক পতংগ ধেই থাকে এতিয়া আমাৰ যদি লাগতিয়াল খাদ্য খিনি আমি ভালদৰে সংৰক্ষন কৰি নাৰাখোঁ‌ বা ঢাকি নথওঁ ধৰা আমাৰ আজি ভাত কেইটামান বনালোঁ‌ ভাত খালোঁ‌ তাৰে যেনিবা ভাত কেইটামান বাঢ়ি গ'ল সেই ভাতকেইটা যদি আমি বঢ়ি নথওঁ তাত কি হ'ব বিভিন্ন বেক্টেৰিয়া পৰিব, ভেঁকুৰ পৰিব বা কি হয়? বিভিন্ন পোক, পতংগ, আহি সেইখিনি বেয়া কৰি পেলাব আচলতে সেইবিলাকৰ পৰা আমি সেই ভাতখিনি যাতে খাদ্যখিনি সুৰক্ষা কৰি ৰাখিব পাৰিম তাৰ কাৰণে আমি যি যি কাম কৰিব পাৰোঁ‌, সেইখিনিয়ে আচলতে খাদ্য সংৰক্ষণ।
খা
আৰু খাদ্যখিনি আচলতে নষ্ট কেলে হয় তাৰ প্ৰধান এটা কাৰক হৈছে আমাৰ যিসমূহ অনুুজীৱ
অনু জীৱসমূহৰ কাৰণে আমাৰ খাদ্যবিলাক আচলতে নষ্ট হয়। মানে মই কৈছো যে, ভেঁকুৰ হওক, বেক্টেৰিয়া হওক, এইবিলাক পৰি কি খাদ্যবোৰ নষ্ট কৰি দিয়ে, আচলতে আমি চকুৰে মানে পতককে এইবিলাক মনিব নোৱাৰোঁ‌। যে খাদ্য খিনি যে বেয়া হৈছে। এতিয়া তুমি চাবাচোন আমাৰ যে যিটো ব্ৰেড, পাওৰুটি সেই ব্ৰেডটো যে তেতিয়া তুমি দোকানৰ পৰা কিনি আনি তাৰ পৰা তুমি দুই তিনিখনমান ব্ৰেড খাই তুমি তাৰে এখন ব্ৰেড তুমি একদম মুকলি জেগাত থৈ দিবাচোন। তাৰ পিছত তুমি চাবা দুই তিনিদিনৰ পিছত সেই মানে ব্ৰেডৰ ওপৰত এটা ভেঁকুৰৰ নিচিনা এটা চামনি উঠে, যিটোৰ পৰা তুমি গম পাবা যে আচলতে খাদ্যটো কেনেদৰে নষ্ট হয়, সেই ক্ষেত্ৰ ক্ষেত্ৰত চাবলে গ'লে আমি বাকী বিলাক খাদ্যৰ ক্ষেত্ৰতো সেই একেই ঘটনা ঘটে। আমি সেই খাদ্যবিলাক সুৰক্ষা কৰি ৰাখিবলৈ ধৰা ঢাকি থ'ব লাগিব। বা সুৰক্ষিত স্থানত থ'ব লাগিব, আজিকালি মানুহৰ ধৰা বিভিন্ন ধৰণৰ বস্তু থাকে, ফ্ৰিজ থাকে। এতিয়া কিছুমান বস্তু কি হয়, বেছি গৰমত থাকিলেও বেয়া হৈ যায়। এতিয়া গৰম দিনতো বিশেষকৈ আমাৰ যিবিলাক দালি থাকে, আমি দালি খাওঁ সেই দালিবিলাক কি হয় গৰম দিনত যেতিয়া তুমি এ খাই বৈ উঠি যেতিয়া তেতিয়া দালিখিনি আকৌ গৰম নকৰাকৈ যদি তুমি দুই তিনি ঘন্টামান থৈ দিয়া তেতিয়া কি হয়, সেই দালিখিনিৰ পৰা গোন্ধ ওলাই বা সেই দালিখিনিৰ সোৱাদটো বৰ বেয়া হৈ গুচি যায়, সেইটোৱে আচলতে খাদ্যৰ অপচয়। আমি সেই খাদ্যখিনি খোৱাৰ পিছত যদি সেই দালিখিনি আকৌ এবাৰ গৰম কৰি যদি আমি ফ্ৰিজত থই দিওঁ তেতিয়া কিন্তু সেই দালিখিনি বেয়া নহয়। সেই তেনেকুৱা ধৰণৰ আৰু কিছুমান কি হয়, আমাৰ যিবিলাক পোক পতংগ আছে আমাৰ এতিয়া চাবাচোন আমাৰ ধানৰ যে গঁড়াল থাকে ধানৰ গঁড়ালত কি হয়, তুমি ধান খিনি থৈ দিলা, দুলিত ভৰাই থৈ দিলা তাৰপিছত সেই তুমি চাবাচোন যদি ভালদৰে ঢাকি মেলি নোথোৱা আঠুৱা -চাঠুৱা দি নোথোৱা তুমি তিনি চাৰিদিন- দুদিন পিছত গৈ‌ তাত চাবাচোন কিছুমান পোক - প্ৰতংগ পৰে যিবিলাকে কি কৰে সেই ধানবোৰ কুটি কুটি খাই পেলাই মানে কি হয় ধানৰ ভিতৰত থকা যিটো চাউল সেই চাউলটো খাই পেলাই অকল পতান কৰি পেলাই।
অ।
এইক্ষেত্ৰত আচলতে আমি সেই সেইবিলাক সুৰক্ষা আমি দিব লাগিব খাদ্যৰ ওপৰত আমি ধান খিনি যদি ভালদৰে ঢাকি নথওঁ বা সেই পোক -পতংগ পৰিব নোৱাৰাকৈ আঠুৱা চাঠুৱা ভালদৰে দি নথওঁ। তেতিয়া কি হ'ব আমাৰ বছৰেকৰ যিখিনি ধান- চাউল সেইখিনিতো তোমাৰ পোক -পতংগই নষ্ট কৰি দিব। তাৰ ফলত কি হ'ব আমাৰ অধিক খৰচ হ'ব আমি চাউল কিনি খাবলগীয়া হ'ব আৰু আজিকালিটো চাউলৰ দাম- তুমি জানাই কিমান বেছি। সেইবিলাক ক্ষেত্ৰত আচলতে আমি খাদ্য সংৰক্ষন কৰাটো অত্যন্ত দৰকাৰী কাৰণ- ভৱিষ্যতে যদি আমি ভালদৰে চলিবলৈ হয়, তেনেহলে আমি খাদ্য সংৰক্ষণ কৰিবই লাগিব। হয় আৰু তেনে তেনকুৱা ধৰণৰ আমাৰ এতিয়া বিভিন্ন ধৰণৰ বস্তু বনাই যেনে আমাৰ আচাৰ আচাৰতটো বনাওঁতে কি হয় তাত যেতিয়া আচাৰটো তুমি বনাবা বনাই পেলাই তুমি বৈয়াম এটাত যদি নৰ্মেলি যেনেকে বনাই তেনেকে বনাই যদি থৈ দিয়া সাঁফৰটো মাৰি যদি তুমি তিন -চাৰি দিন থৈ দিয়া তাত ভেঁকুৰ উঠি যায়। সেইক্ষেত্ৰত আমি আচাৰৰ ক্ষেত্ৰত কি কৰিব পাৰোঁ তাত যে ভিনেগাৰ যে সেই ভিনেগাৰটো দি পেলাই সেই আচাৰ খিনি যদি আমি- তিনিদিনৰ বা দুদিনৰ মূৰে মূৰে হলেতো আমি ৰ'দত দিওঁ তেনেহলে কিন্তু সেই আচাৰ খিনি কি হ'ব আমাৰ ধুনীয়াকে ছয়- সাত মাহলৈকে আমি সেই আচাৰখিনি খাব পাৰিম। সেইক্ষেত্ৰত একে আৰু আমাৰ যিখিনি দৈ থাকে আমাৰ গাখীৰ হওঁক দৈ হওঁক আমাৰ দৈখিনিত চাবাচোন দৈবিলাক যেতিয়া তুমি একদম মুকলিকৈ বেছিভাগ থৈ দিবা তেতিয়া তাত কিছুমান বেক্টেৰিয়া পৰে। যে কি কৰে সেই দৈৰ যিটো সোৱাদ থাকে সেই সোৱাদটো একদম বেয়া কৰি পেলাই মানে কিছুমান দৈ একেবাৰে টেঙা হৈ গুচি যায় বা কিছুমান দৈত খোৱাৰ পিছত কি হয় আমাৰ বিভিন্ন বেমাৰে দেখা দিয়ে, আমাৰ গেছ হয়, তেনেকুৱা প্ৰব্লেম কিছুমান দেখা দিয়ে। সেইক্ষেত্ৰত আমি এনেকুৱা ধৰণৰ খাদ্যত আমি ধৰা সুৰক্ষাতটো দিব লাগিব কাৰণ সেই দৈখিনি যদি আমি ভালদৰে ৰাখো হয়তো আমি দুদিনৰ পিছত সেই দৈখিনি আকৌ খাব পাৰিম।
হয় হয়।
কথাবোৰ আচলতে তেনেকুৱা ধৰণৰ।
অঁ তাকে তুমি খাদ্য সংৰক্ষণৰ ওপৰত ইমানখিনি কথা কৈছাই। ভাল ভাল কথা কৈছা ভালে লাগিছে বাৰু দেই শুনি তাকে মোৰ তোমাৰ কিছুমান কথা গম পোৱা নাছিলো বাৰু এতিয়া তোমাৰ পৰা জানিবলৈ পাইছো ভালে লাগিছে জানিবলৈ। পাই। তাকে এতিয়া আৰু কিছুমান কথা আছে নহয় গম পাইছে নাই এতিয়া মানুহে চোৱা দেই এতিয়া তুমি খাদ্য সংৰক্ষণটো কেনেকে কৰিব লাগে সেইটো কথা কলা কলা হয় নে নহয়? কিন্তু তোমাৰ বহুত মানুহ এনেকুৱা আছে তোমাৰ খাদ্য খুব অপচয় কৰে গম পাইছা নে নাই? এতিয়া ধৰি লোৱা কিছুমানে তোমাৰ আহ ভাত চাত খাই ন? তোমাৰ যেতিয়া ভাত খাই ভাত খোৱাৰ পিছত কি হয় মানে সিহঁতৰ, অ ভাত খিনি মানে গোটেই খিনি খাব নোৱাৰে। ভাতটো খাব নোৱাৰিলে কি কৰে সিহঁতে ভাতটো পেলাই দিয়ে ডাইৰেক্ট, গম পাইছা নাই? এ হয়তো ভাতটো যদি খাব নোৱাৰে তেনেহ'লে ক'লেই হ'ল বা গতিকে থৈ ললেই হ'ল ন, বোলে ভাতটো ইমানখিনি খাব নোৱাৰো এইখিনি অলপ ইয়াত থৈ দিয়া। অ হয় নহয়? কিন্তু তোমাৰ সেই ভাতখিনি খাবলৈ লৈ যেতিয়া গোটেইখিনি পেলাই দিয়া যায় সেইটোতো এটা বহুত ডাঙৰ অপচয় গম পাইছা নাই, গম পাইছা নাই? অ গতিকে সেইকাৰণে আমি কি কৰিব লাগে আমি ভাত চাতখিনি যদি আমি খাওঁ বা ভাত বুলিয়ে নহয় যিকোনো যদি খাদ্য বস্তু খাওঁ তেনেহলে আমি সেই খাদ্যবস্তু খিনি আমি সন্মান কৰিব লাগে গম পাইছা নাই? কাৰণ চোৱা আমি খাদ্য নোহোৱাকেতো কোনো জীয়াই থাকিব নোৱাৰো, হয় নহয়? এতিয়া তুমি চোৱা বহুত মানুহ এনেকুৱা আছে আমিতো এতিয়া খাবলৈ পায়ে আছো ধুনীয়াকৈ কিন্তু এতিয়া তোমাৰ এনেকুৱা মানুহ আছে তোমাৰ দুবেলা দুমুঠি খাবৰ কাৰণে কিন্তু সিহঁতে ভি ক্ষা খুজিবলগীয়া অৱস্থা, গম পাইছা নাই? সেইটো আচলতে, মোৰ আগত মানে কথা এটা আছেই নহয় যিসকলে তোমাৰ মানে পাই থাকে সেইসকলে বস্তুতটো মূলতটো তেওঁ নুবুজেই গম পাইছা নাই? যি সকলে বস্তুটো সহজে পায় সেই বস্তুটোৰ মূলতটো নুবুজে কিন্তু যিসকলে বস্তুটো কষ্ট কৰি পায় ন, তেওঁলোকেহে সেই বস্তুটোৰ মূলটো বুজে গম পাইছে নাই? এতিয়া উদাহৰণস্বৰূপে তোমাৰ সেই ৰাস্তাত থকা ভিক্ষাৰীসকল, সিহঁতে তোমাৰ ভিক ক্ষা খুজি খুজি তোমাৰ দুবেলা দুমুঠি ভাত খাই হয় নহয়? কিন্তু কেতিয়াবাতো খাবলে নাপায়, সেই আচলতে সেই ভাতৰ বা খাদ্যৰ যি মূল সেই মূলটো আচলতে সেই সেইসকলেহে বুজি পায়, যিসকলে কষ্ট কৰি কৰি খায় গম পাইছাঁ নাই? এতিয়া ধৰি লোৱা আমি তোমাৰ সকলো বস্তু এতিয়া পাই আছো, সেইকাৰণে আমি তোমাৰ সেই টো ইমান গুৰুত্ব দিয়া নাই।
উম, হয়।
সকলো বস্তু ইমান সহজে লাভ কৰি আছোতো, সেইকাৰণে আমি সেই বস্তুতৰ মূল্যতটো অনুভৱ ক কৰা নাই। কিন্তু সেই ভিক্ষাৰীসকলে কিন্তু বুজি পায় কিন্তু তেওঁলোকৰ অ এদিনত, এসাঁজ ভাতৰ তোমাৰ হেৰি কিমান মূল্য কিমান গম পাইছা নাই? গতিকে আমি সকলো সকলো খাদ্য বস্তুকে সন্মান কৰিব লাগে গম পাইছা নাই? এতিয়া ৰাস্তাত তোমাৰ সেই ভিক্ষাৰীসকল যে আছে, আমি সিহঁতক ধৰি লোৱা আমি এতিয়া যিমান খিনি ভাত পেলাও বা খাদ্য বস্তু নষ্ট কৰো সেই বস্তুখিনি যদি আমি ৰাস্তাত থকা বিভিন্ন ধৰণৰ ভিক্ষাৰী থাকে ন? সেই ভিক্ষাৰীসকলক যদি সেই বস্তুখিনি দান দিওঁ তেনেহলে আমাৰ এটা পুণ্য হব ন? আমাৰ সিহঁতৰো জীৱনটোত অকনমান শান্তি পাব বা কিবা এটা খাবলৈ পাব। পেটটোৱে অকমান -অকমান হলেও সকাহ পাব ন? গতিকে আমি সেই বস্তুখিনি আমাৰ খাদ্য বস্তুখিনি আমি আহ মানে অপচয় নকৰি, গম পাইছা নাই? আমি সেইসকলক যদি দান দিওঁ তেনেহলে আমাৰ লাভটো বেছি হ'ব।
বেচি হ'ব হয়।
গতিকে আমি -আমি তোমাৰ এতিয়া খাদ্যক সন্মান কৰিব লাগে, খাদ্য সন্মান কৰি, কি কৰিব লাগে খাদ, খাদ্যসমূহক তোমাৰ একদম পেলাব নালাগে, মানে অপচয় কৰিব নালাগে। তোমাৰ যদি কিবা এটা সৰহ হৈছে, তেনেহ'লে তোমাৰ তুমি ক'ৰবাত ৰাখি থৈ দিয়া ন'।
অ'।
আৰু আজিকালিতো তোমাৰ সেই মানে তোমাৰ খাদ্য বস্তুসমূহ সংৰক্ষ ক্ষণ কৰিবলে বহুত উপায় আছেই, এতিয়া বিভিন্ন ধৰণৰ ৰেফ্ৰিজাৰ আহি গৈছে। মানে তোমাৰ সেই ফ্ৰিজসমূহৰ কথা কৈছোঁ, যে ফ্ৰিজসমূহত যদি তুমি কিবা এটা বস্তু যদি তোমাৰ আহ বেয়া নোহোৱাকৈ ৰাখিবলৈ হয়, নহলে সেই ফ্ৰিজত ৰাখিব পাৰা, তুমি যদি ফ্ৰিজত তোমাৰ নিৰ্দিষ্টটা উষ্ণতাত যদি ৰাখ সি থৈ দিয়া বস্তুখিনি, নহ'লে সেই বস্তুখিনি তোমাৰ অহ এসপ্তাহ দুসপ্তাহলৈকে একদম সতেজ হৈ থাকিব ভাল হৈ থাকিব, গম পাইছা নাই? গতিকে আমি সেই ফ্ৰিজৰ দ্বাৰা আমি তোমাৰ যিসমূহ খাই খাদ্য বস্তু, খাদ্য বস্তুসমূহ সংৰক্ষণ কৰিব পাৰোঁ।
হয়, হয়।
গম পাইছা নাই, গতিকে আমি সেই খাদ্য বস্তুখিনি সংৰক্ষণ কৰিব লাগে, কাৰণ খাদ্য বস্তুখিনিক যদি আমি সন্মান নকৰোঁ তেনেহ'লে সেইটো আমাৰ কাৰণে বহুত বেয়া। সেইটো এটা বেয়া লক্ষণ, গম পাইছা নাই? হয়তটো আমাৰ ভৱিষ্যতলে আমাৰ খাদ্যৰ সংকতেটো দেখা দিব ন'। এতিয়া তোমাৰ আজিকালি চাবলে গলে সেই আগৰ তুলনাতটো ইমান আগতে তোমাৰ যেনেকে তোমাৰ খেতি বাতি হৈছিলে তেনেকেতো আজিকালিতো খেতি বাতিও নহয় ইমান, খেতি বাতি মানে হয়।
উম,
তো খুব কম আগতকৈ, গতিকে তোমাৰ সেই খেতি বাতি বিলাকো কমি আহিছে, আমিতো সেইটো কাৰণে আমি সেইবিলাক সঞ্চয় কৰিবলৈ শিকিব লাগিব, গম পাইছা নাই? আমি বস্তু বিলাক যদি এনেকে যদি পেলাই মেলি নষ্ট কৰোঁ, অপচয় কৰোঁ। তেনেহলেতো নহব। বহুত মানুহে তোমাৰ পেটৰ এসাঁজ ভাতৰ কাৰণে কিমানখিনি কষ্ট কৰে। গম পাইছা নাই, সেইকাৰণে আমি সেইবিলাকৰ মূল্যটো অকনমান বুজি পাব লাগে আৰু।
হয়।
আমি সকলোৱে মানে খাদ্য সংৰক্ষণৰ গুৰুত্ব গুৰুত্ব দিব লাগে, আৰু তোমাৰ কি হয় মানে খাদ্য খিনি যদি আমি সংৰক্ষন নকৰোঁ, তেনেহলে কি হ'ব, আমাৰ বহুত প্ৰব্লেম দেখা দিব, গম পাইছা নাই? কাৰণ এটা সময়ত গৈ-গৈ হয়তো খাদ্যৰ সংকটে দেখা দিবই নিশ্চয়। কাৰণ এতিয়া, এতিয়াতো সেই তোমাৰ গছ বিলাকতো দেখিছা নাই, গছ বিলাকতো আগতে তোমাৰ ধৰি লোৱা সেই কল গছ বিলাকলেকে তুমি চাব পাৰা, কল গছ আগতে কল বিলাক কি ভাল-ভাল হয়, আজি কালি কিন্তু কল, কলগছত তোমাৰ কল নালাগেই, গম পাইছা নাই? বহুত কল আজিকালিতো নাইকিয়াই হৈ গৈছে প্ৰায়। মানে এতিয়া আঠিয়া কল খিনি চাবাচোন, আঠিয়া কলৰ গছ আজিকালি প্ৰায় নাইকিয়াই হৈ গৈছে। হয় নহয়, গতিকে আমি সেইবিলাক আচলতে আমি এটা সময়ত অপচয় কৰিছিলোঁ কিন্তু সেইবোৰ কল বিলাক, সেই যাৰ ফলত তোমাৰ এতিয়া সেইবিলাক নাই কিয়া হৈ গৈছে, বিলুপ্তি পথত গৈ আছে, গম পাইছা নাই? গতিকে আমি সকলো কথাবিলাক অকমান গুৰুত্ব দি চাব লাগে।
উম।
খাদ্যকে আমি একে সন্মান দিব লাগে আৰু সেইখিনিয়ে আৰু কথাখিনি। পিছে আজি আমি যি খাদ্যৰ ওপৰত খাদ্য সংৰক্ষণৰ ওপৰত যিখিনি কথা পাতিলোঁ
হয়, হয় ভালে লাগিলে বাৰু দেই।